অ, শুনিছো।
অ, কি কৰিছে?
এ এনেই আছো। আপুনি কি কৰি আছে?
অ, ময়ো আছো এনেই। এই ভাত খাই বহিছো অলপ। অ, ব্যস্ত আছে নেকি?
নাই, নাই ব্যস্ত নাই দিয়া কোৱা।
অ, ঠিক আছে। তে আমি অলপ কথা পাতো আহক।
কি কিহত কথা পাতিবা?
অ, আমি স্বচ্ছ ভাৰত অভিযান বিষয়ত অলপ কথা পাতো আহক।
ঠিক আছে কোৱা। এইটো এটা ভাল বিষয় হয়। যিহেতু স্বচ্ছ ভাৰত অভিযান বৰ্তমান সময়ত
অ। ন ঠিক আছে তে। কোৱাচোন তোমাৰ মতে স্বচ্ছ ভাৰত অভিযান কি, কিয় আৰম্ভ কৰা হৈছিল?
মোৰ মতে স্বচ্ছ ভাৰত অভিযান আমাৰ দেশখনৰ পৰিষ্কাৰ আৰু সুছ কৰি তোলাৰ বাবে স্বচ্ছ ভাৰত অভিযানটো আমাৰ আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ জৰিয়ত তে মানুহৰ পৰিষ্কাৰ পৰিছন্নৰ প্ৰতিও সচেতন কৰা হৈছিল।
হয়, হয়।
আৰু পৰিষ্কাৰ পৰিৱেশে সুস্থ জীৱন গঢ়াত সহায় কৰে বুলি মই ভাবো। ক'ব গ'লে স্বচ্ছ ভাৰত স্বচ্ছতা সকলো নাগৰিকৰে এটা মোৰ দায়িত্ব বুলি মই ভাবো।
হয়-হয়-হয় ঠিকে-ঠিকে কৈছা তুমি। স্বচ্ছতা সকলো ভাৰত সকলো ন নাগৰিকৰে এইটো এটা দায়িত্বই হয়।
অ, পিছে তুমি কোৱাচোন। তুমি নিজৰ চ চপাশ পৰিষ্কাৰ ৰাখিবলৈ কি কি কৰা?
অ, মই কি কৰো মানে মই যতে-ত'তে আৱৰ্জনা নেপেলাও। আৰু ঘৰৰ ওচৰ-পাজৰ আৰু বিদ্যালয়ৰ পৰিৱেশ পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু আনকো এই বিষয়ে সচেতন কৰি ৰাখো আৰু। আৰু মোৰ মত এই যে সৰু সৰু অভ্যাসে ডাঙৰ পৰিৱৰ্তন আনে।
আমি আমাৰ অ চৌপাশখন আমি স্বচ্ছ কৰি ৰাখিব লাগে।
হয়-হয়-হয়। পিছে তুমি কোৱাচোন। তোমাৰ মতে পৰিষ্কাৰ পৰিচ্ছন্নতা স্বাস্থ্যৰ ওপৰত কি কি প্ৰভাৱ আছে?
মোৰ মতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলেহে বহু ৰগৰ পৰা বাচিব পৰা যায়। আৰু পৰিষ্কাৰ ঠাইত বাস কৰিলে শৰীৰো আমাৰ সুস্থ থাকে। সেয়ে মই ভাবো যে স্বচ্ছ আৰু স্বচ্ছতা ইটোৰ লগত সিটো জড়ি ত শেষত ক'ব গ'লে পৰিষ্কাৰ পৰিৱেশে আমাৰ সুস্থ জীৱনৰ ভিত্তি বুলি মই ভাবো।
হয়-হয়-হয়। ঠিকেই গৈছা তুমি। পৰিষ্কাৰ পৰিচ্ছন্নতা সঁচাকে সুস্থ জীৱনৰ ভিত্তি হয়।
হয়-হয়-হয়। পিছে কোৱাচোন। স্বচ্ছ ভাৰত অভিযান সফল কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব পাৰে বুলি তুমি ভাবা।
অ, মোৰ মতে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় আৰু ঘৰত পৰিষ্কাৰ পৰি ন্নতা বজাই ৰাখিব লাগে আৰু আৱৰ্জনা ডাষ্টবিনত পেলাব লাগে সদায় আৰু আনকো এই এই অভ্যাস গঢ়ি তুলিবলৈ উৎসাহিত কৰিব লাগে। আৰু মোৰ মতে এই যে যুৱ সমাজেই পৰিৱৰ্তন আনিব পাৰে আৰু এইবিলাকক।
নিশ্চয়, নিশ্চয়। আমি ছাত্ৰ-ছাত্ৰী সকলে আমাৰ ঘৰৰ বা আমাৰ বিদ্যালয় হওক সেইটো পৰিষ্কাৰ কৰিব লাগে। মই তোমাৰ কথাৰ সৈতে মতামত।
পিছে তোমাৰ মতে প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা কিয় ইমান দৰকাৰ বুলি ভাবা?
ক'ব গ'লে মোৰ মতে প্লাষ্টিকে পৰিৱেশ দূষিত কৰে আৰু সহজে নষ্ট কৰে। আৰু প্লাষ্টিকটো যিহেতু সহজে নষ্ট নহয়। সেয়েহে আ আমি কাপোৰ বা কাগজৰ বেগ ব্যৱহাৰ কৰাটো ভাল বুলি মই ভাবো। আৰু মই নিজেও প্লাষ্টিক কম ব্যৱহাৰ কৰিবলে চেষ্টা কৰো। শেষত ক'বলৈ গলে প্লাষ্টিক কম ব্যৱহাৰ কৰিলেহে পৰিৱেশটো আমি সুৰক্ষিত ৰাখিব পাৰিম।
হয়, হয়, হয়, ঠিকে কৈছা তুমি। প্লাষ্টিক সঁচাকে কম ব্যৱহাৰ কৰিব লাগে আমি।
অ, তুমি কোৱাচোন। তোমাৰ মতে ঘৰ আৰু বিদ্যালয় পৰিষ্কাৰ ৰখাটো কিয় ইমান দৰকাৰ বুলি ভাবা?
ক'বলৈ গলে মোৰ মতে ঘৰ আৰু বিদ্যালয় পৰিষ্কাৰ থাকিলে স্বাস্থ্য ভালে থাকে আৰু সুন্দৰ পৰিৱেশ এটাৰ সৃষ্টি হয় আৰু পৰিছ কাৰ ঠাইত পঢ়া-শুনা আৰু কাম কৰিবলৈও ভাল লাগে।
নিশ্চয়, নিশ্চয়।
সদায় নিজৰ চাৰিওফালে চাৰিওফাল পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰো। আৰু শেষত ক'বলৈ গ'লে এই যে পৰিষ্কাৰ-পৰিচ্ছন্নতা ভাল এটা জীৱনৰ চিন হয়।
অ, ঠিকে কৈছা তুমি। আমি আমাৰ চৌপাশটো পৰিষ্কাৰ পৰিচ চন্নতা ৰাখিব লাগে।
উ-উ।
পিছে তুমি কোৱাচোন যে তুমি আৱৰ্জনা পেলোৱাৰ ক্ষেত্ৰত কি কি নিয়ম মানি চলা?
মই সদায় ডাষ্টবিনত আৱৰ্জনা পেলাও আৰু প্লাষ্টিক আৰু আৱৰ্জনা য'তে-ত'তে নেপেলাও আৰু আন মানুহকো এই নিয়ম মানিবলৈ মই কওঁ। সেয়হে মৰ মতে এটা সৰু অভ্যাসে দেশখননৰ পৰিষ্কাৰ কৰি ৰাখে বুলি মই ভাবো আৰু।
হয় হয় হয়। দিয়া ঠিকে আছে বাৰু ঠিকে ঠিক আছে। অ মই এনেকৈ ভাবো তোমাৰ মতে ভাবো।
অ পিছে তুমি কোৱাচোন? তুমি আৱৰ্জনা পেলোৱাৰ ক্ষেত্ৰত কি কি নিয়ম মানি চলা?
অ ময়ো তোমাৰ নিচিনা সেই সেইটোৱে নিয়ম মানুহ চলো যে প্লাষ্টিক আৰু আন আৱৰ্জনা য'তে ত'তে মই নেপেলাও। হয় সেইখিনিয়ে মই মানি চলো।
ঠিকে আছে আৰু কোৱাচোন তোমাৰ মতে যুৱ সমাজ যে স্বচ্ছ ভাৰত অভিযানত কেনেকৈ অংশ লব পাৰে।
অ। অ মোৰ মতে যুৱ সমাজে পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানত অংশগ্ৰহণ কৰিব পাৰে আৰু বন্ধু বান্ধৱ আৰু পৰিয়ালকো এই বিষয়ে সচেতন কৰিব পাৰে। আৰু মই ভাবো যে যুৱসকলৰ অংশগ্ৰহণে এই অভিযান অধিক সফল কৰি তুলিব পাৰে আৰু শেষত তয়ে কওঁ যে যুৱ সমাজে পৰিৱৰ্তনৰ শক্তি।
নিশ্চয় নিশ্চয় মই তোমাৰ নিচিনাই ভাবোঁ, মই তোমাৰ কথা ওপৰতে মতামত ৰাখো।
হয় হয় হয় পিছে তুমি কোৱাচোন তোমাৰ নিজৰ এলেকাখন পৰিষ্কাৰ ৰাখিবলৈ কি কৰাৰ চেষ্টা কৰা?
মই নিজৰ এলেকাখন পৰিষ্কাৰ ৰাখিবলৈ মই য'তে ত'তে আৱৰ্জনা নেপেলাও। আৰু আনকো এই কামটো কৰিব নিদিওঁ। আৰু চৌপাশ পৰিষ্কাৰ ৰাখিবলৈ সকলোৰে লগত সহযোগিতা কৰো। এইদৰে মই সমাজখন অধিক পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু মোৰ মতে নিজৰ পৰা আৰম্ভ কৰি ডাঙৰ পৰিৱৰ্তন সম্ভৱ হোৱা যায় বুলি মই ভাবো।
হয় হয় হয় হয় ঠিকেই কৈছা ময়ো এইটোৱে ভাবো তোমাৰ কথাটোৱে ভাবো।
অ অ পিছে তুমি কোৱাচোন? তোমাৰ মতে স্বচ্ছ ভাৰত অভিযানৰ মূল উদ্দেশ্যটো কি বুলি ভাবা তুমি?
ক'বলৈ গলে মোৰ মতে স্বচ্ছ ভাৰত অভিযানৰ মূল উদ্দেশ্য হৈছে দেশখন পৰিষ্কাৰ আৰু সুস্থ আৰু সুন্দৰ কৰি তোলা। আৰু ইয়াৰ জৰিয়েত তে মানুহৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে সচেতনা বৃদ্ধি কৰা হয়। সচেতনতা আৰু মই ভাবো যে এই অভিযানত সকলো নাগৰিকে অংশগ্ৰহণ কৰা উচিত। আৰু ক'ত ক'বলৈ গ'লে এইটোয়ে যে স্বচ্ছতাই হ'ল সুস্থ সমাজ গঢ়ে আৰু স্বচ্ছতাই এখন।
নিশ্চয় নিশ্চয় তুমি ঠিকে কৈছা। আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে সচেতন হোৱাটো খুবেই দৰকাৰ।
পিছে তুমি কোৱাচোন গে তুমি বিদ্যালয়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ কি কি কৰা?
মই বিদ্যালয়খন পৰিষ্কাৰ পৰিচ্ছন্নতাটো বজাই ৰাখিবলৈ মই শ্ৰেণীৰ কথা আৰু বিদ্যালয় চৌহদবোৰ পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু আৱৰ্জনা সদায় ডাষ্টবিনত পেলাওঁ। আৰু বন্ধু বান্ধৱী কৈ অভ্যাস মানিবলৈ মই উৎসাহ দি থাকোঁ।
উম।
পৰিষ্কাৰ পৰিৱেশ পঢ়িবলৈ বেছি ভাল পাওঁ। আৰু মোৰ মতে বিদ্যালয়ৰ পৰাই ভাল অভ্যাসটো আৰম্ভ হোৱা উচিত বুলি মই ভাবো।
তোমাৰ কথাটো শুনি মোৰো ভালে লাগিল। মই এইটোৱে কৰো আৰু।
অ, পিছে কোৱাচোন তোমাৰ মতে স্বচ্ছতাৰ লগত স্বাস্থ্যৰ কি সম্পৰ্ক আছে?
অ মোৰ মতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলে বহু ৰোগৰ পৰা বাচিব পাৰি। আৰু পৰিস্কাৰ পানী, পৰিষ্কাৰ খাদ্য, আৰু পৰিষ্কাৰ পৰিৱেশে সুস্থ জীৱন গঢ়ি তোলাত সহা সহায় কৰে। আৰু মই ভাবো যে স্বাস্থ্য আৰু স্ৱচ্ছতা একেলগে জড়িত আৰু শেষত মই তে কও যে স্বচ্ছতাই স্বাস্থ্য সুৰক্ষিত কৰি ৰাখে।
নিশ্চয় নিশ্চয়, ঠিকে কৈছা তুমি।
হয় হয়
পিছে তুমি আৰু প্লাষ্টিক ব্যৱহাৰ কমাবলে আৰু কি কি পদক্ষেপ ল'বা?
মই প্লাষ্টিক ব্যৱহাৰ কমাবলৈ বিশেষকে মই কাপোৰৰ বেগ ব্যৱহাৰ কৰিবলৈ, চেষ্টা কৰিম। আৰু একবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক প্লাষ্টিকৰ যি বস্তু থাকে মই সাৰ ব্যৱহাৰ নকৰোঁ আৰু লগতে প্লাষ্টিকৰ আৱৰ্জনা সঠিক ঠাইত পেলাম আৰু পৰিয়াল আৰু বন্ধু সকলকো মই এই বিষয়ে সচেতন কৰিম। সেয়ে মোৰ মত তে সৰু সৰু পদক্ষেপে ডাঙৰ পৰিবৰ্তন আনিব পাৰি বুলি মই ভাবো
হয় হয় হয়, উম ঠিক ঠিকে কৈছা তুমি এবাৰ আমি এবাৰ প্লাষ্টিক ব্যৱহাৰ কৰাৰ পিছত তাক আৰু কম ব্যৱহাৰ কৰিম।
অ, পিছে তুমি কোৱাচোন তোমাৰ মতে স্বচ্ছ ভাৰত অভিযান সফল কৰিবলৈ চৰকাৰ আৰু আমাৰ জনসাধাৰণে কেনেদৰে কাম কৰিব লাগে বুলি ভাবা?
অ মোৰ মত তে চৰকাৰে পৰিষ্কাৰ পৰিছন্নতাৰ সুবিধা বৃদ্ধি কৰিব লাগে। আৰু জনসাধাৰণে সেই সুবিধাবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে। আৰু দুয়ো পক্ষই একেলগে কাম কৰিলে এই অভিযান আ অ সফল হ'ব বুলি মই ভাবো। আৰু মই ভাবো যে সহযোগিতাই সফলতাৰ মূল চাবি কাঠি।
নিশ্চয় নিশ্চয় মই হেই ভাবো যে আমি আমাৰ সঠিক ভাৱে আমাৰ পৰিষ্কাৰ পৰিছন্নতা ফোৰ বজাই ৰাখিব লাগে।
হয় হয় হয়। পিছে তুমি কোৱাচোন এ তুমি ভৱিষ্যতে স্বচ্ছ ভাৰত অভিযানত কেনেকুৱা আব আবদান আগবঢ়াবা
অ মই কব গলে মই সদায় নিজৰ ঘৰ বিদ্যলয় আৰু চৌপাশ পৰিস্কাৰ ৰাখিবলে চেষ্টা, তা কৰিম। আৰু য'তে ত'তে আৱৰ্জনাবোৰ নেপেলাম আৰু আনকো এই বিষয়ে সচেতন কৰিম। এই মোৰ মতে প্ৰতিজন নাগৰিকে যদি নিজৰ দায়িত্ব পালন কৰে তেতিয়া দেশখন অধিক পৰিষ্কাৰ হ'ব বুলি মই ভাবো।
হয় হয় হয় ঠিকে কৈছে এতিয়া তুমি মই তোমাৰ মতে ভাবো প্ৰতিজন নাগৰিকে দায়িত্ব পালন কৰিব লাগিব দেশখন পৰিষ্কাৰ হ'ব হব কাৰণে।
অ মইও তোমাৰ নিচিনাই। পিছে এই বিষয়টোৰ শেষত তুমি আৰু কিবা ক'ব খোজানে?
মোৰ মতে স্বচ্ছ ভাৰত অভিযান এখন সুস্থ আৰু সুন্দৰ দেশ গঢ়াৰ এক গুৰুত্বপূৰ্ণ পদ পদক্ষেপ আৰু আমি সকলোৱে পৰিচ্ পৰিচ্ছন্নতাৰ অভ্যাস গঢ়ি তুলি এই অভিযান সফল কৰিব লাগে। আৰু শেষত ক'বলৈ গলে মই এইটোৱে ক'ম যে শেষত স্বচ্ছ ভাৰত গঢ়াটো আমাৰ সকলোৰে এটা দায়িত্ব হয়। আমি ইয়াক
নিশ্চয়, নিশ্চয়। নিশ্চয়। মই একেই। আমি স্বচ্ছ ভাৰত কৰিব লাগে আৰু আমাৰ সকলোৰে দায়িত্ব হয় আমি স্বচ্ছ ভাৰত কৰাটো।
দিয়া ঠিকে আছে দিয়া। তোমাৰ লগত আজি ভালে লাগিল স্বচ্ছ ভাৰত অভিযানৰ বিষয়ে কথা পাতি। বহুত দিনৰ মূৰত কাৰোবাৰ লগত এইটো বিষয়ত
মৰো বহুত ভাল লাগিল তোমাৰ লগত লগত আছে সে স্বচ্ছ ভাৰতৰ বিষয়ে কথা পাতি।
হয়, হয়, হয়, দিয়া। ঠিকে আছে দিয়া। আৰু কথা পাতিম কেতিয়াবা কিবা সু-সুবিধা পালে আৰু।
নিশ্চয়, নিশ্চয়, নিশ্চয় কথা পাতিম কেতিয়াবা।
ঠিক আছে দিয়া। উম।